হেল্ল'? নমস্কাৰ।
অ', বাকী কোৱা তোমাৰ কি খবৰ?
একদম বঢ়িয়া, তোমাৰ?
মোৰ ঠিক ঠাক চলি আছে, বাকী কোৱা আজিৰ দিনটো কেনত মই এতিয়া বৰ্তমান ভাত খাম। ত' ভাত খাব কাৰণে চব বস্তু বিলাক ৰেডি কৰি আছো, বাকী কোৱা তোমাৰ আজি দিনটো কেনেকুৱা গ'ল?
মোৰ আজি দিনটো ভালেই গৈছে বেয়া যোৱা নাই। তেনেকে আহ আজিৰ দিনটোত তুমি কি কি কৰিলা?
মই আজি দিনটো ফা প্ৰথমতে ঘৰ ঘৰত ঘৰৰ পৰা ওলালো অফিচ যোৱাৰ কাৰণে, অম্বুবাচীমেলাৰ কাৰণে। যাতায়াত ব্যৱস্থাটো বহুত বেয়া আছিল এইকাৰণে আহা যোৱা কাৰণে বহুত প্ৰব্লেমল হ'ল, সেইটো কাৰণে অলপ বহুত ক ষ্ট একদম ফিল কৰি আছো যেনেকুৱা। ৰাস্তা-ঘাটৰ, যান-বাহনৰো বহুত প্ৰব্লেম চলি আছে, আহা যোৱা বহুত প্ৰব্লেম হ'ল। ত' দিনটো আজি ঠিক ঠাক গল, ইমানে এটা ভালো নগ'ল। কেইদিনমান তেনেকুৱা কষ্ট কৰিব লাগিব।
আৰু তিনদিন-চাৰিদিন কষ্ট লাগিব।
অঁ', কেইদিনমান তিনদিন-চাৰিদিন মান কষ্ট কৰিব লাগিব, তাৰপিছত আকৌ চব বস্তু আগৰ দৰে হৈ যাব।
বাকী, ভাত খালা?
ভাত নাই খোৱা, খাম হে।
কি বনালা, কি বনালা আজি?
আজি মই বনাইছো আলু, বান্ধাকবি ভাজি। লগত দালি, পাপৰ, চাটনি- পকৰী।
বাহ, বহুত
বহুত প্ৰকাৰৰ বস্তু বনাইছাচোন।
বহুত প্ৰকাৰৰ বস্তু অঁ', ৰাতিৰ সাজটো ভালকে খাব লাগে।
আচ্ছা, আৰু ৰাতিপুৱা অফিচ যোৱাৰ আগতে কি খোৱা, কি কি খাই যোৱা?
ৰাতিপুৱা অফিচ যোৱাৰ আগতে ব্ৰেকফাষ্টত- তেনেকে একো নহয় কেতিয়াবা আম-জাম- কেতিয়াবা ব্ৰেড, কেতিয়াবা ভাত।
আচ্ছা-আচ্ছা, ভাল। ৰাতিপুৱা ৰুটি, চব্জি, কণী- গাখীৰ, তেনেকুৱা, অলপ - শৰীৰত বল লাগিব ন' তেনেকুৱা বস্তু খাই যাব। বাকী কৰ'বাত ফুৰিব যোৱা প্লেন বনাই আছা যাবা নে কি কৰিবা? হেল্ল'। হেল্ল'। হেল্ল'। হেল্ল', বাকী কৰ'বাত ফুৰিব যোৱা প্লেন বনাই আছা নে নাই? ক'ত যাবা? মই এইবছৰ বানাৰস গৈ আহিলো, বানাৰস ঘূৰিছোঁ।